হেল্ল'। কি খবৰ ময়ো ভালে আছো। ত'। কি কৰি আছা।
এনে গ বহি আছো তুমি।
হ হয় নেকি আছো ৰবা এ। এনে আৰু খোজ কাঢ়ি আছো। আৰু ইভিনিং ৱৰ্ক।
হয় নেকি ইভিনিং ৱৰ্ক।
হয়, অহ। কেতিয়াবা কেতিয়াবা ভাল লাগে ন।
অহ মই অহ মইও ভাল লাগে। মইও কৰি থাকো কেতিয়াবা ইভিনিং ৱৰ্ক। ইভিনিং ৱাৰ্ক কৰাটো আপোনাৰ স্বেস্থ স্বাস্থ্যৰ কাৰণে বৰ। ভাল।
হয় হয় ভাল হয়, অহ মানে অকলে যোৱা নে লগগিতা নাই
নহয় মইতো যোৱাটো অ কলে যাওঁ মই যায়গে এটা ফিল্ড আছে ডাঙৰ তাতে মানে বহুত লগকিতা আহে তাতে একে লগে লগ হৈগে। আমি ৱাৰ্কটো মানে কেতিয়াবা এনে ৰানিং কৰো নহ'লে কেতিয়াবা এক্সাৰচাইজ কৰো স্বাস্থ্যৰ কাৰণে ভাল নহলে- স্বাস্থ্যৰ কাৰণে বেয়া থাক কিছুমানে মানে অহ এক ফ এক নহয় ন সেইকাৰণে মই ইভিনিং ৱাৰ্কটো কৰি থাকো। আৰু তুমি কৰা নে?
অ মই মানে কৰো আৰু কেতিয়াবা কেতিয়াবা মানে এতিয়া সন্ধিয়া সময়ত আৰু আৰু যাও এনে মানে ৰাস্ত স্তাৰ ফালত মানে বতাহ বিলাক অম খাব লাগে ন অলপমান গাত সেইটো মানে টেষ্টটো মানে উ সেইফাল সিফাল হয় আৰু
অ মানে তুমি মানে তু মানে তুমি ভাল পোৱা মানে ইভিনিং ৱাৰ্ক কৰি মানে
অ হয়
অহ, কোৱা আৰু
আৰু এইটোৱে আৰু খোজ কাঢ়িয়ে আছ ছো তুমিতো এতিয়া অহ
মানে মই কি ব ম মানে মই কি ক'ব বিচাৰিছো জানানে? মানে ইভিনিং ৱৰ্ক কৰাটো মানে স্বাস্থ্যৰ কাৰণে বহুত ভাল মানে আমি চব মিলিকে যোৱাত টো আৰু ভাল হ'ব মানে আমি না- আ বহুত বহুত মানুহ নাযায় নহয় সিহঁতৰ কাৰণে কি ক'ম আৰু যাব লাগে মানে সিহঁতে বুজি নাপায় মানে আমি যাবই লাগিব সদায় মানে ইভিনিং ৱৰ্ক
স সদায় আৰু কথাটো নহয় মানে আৰু কেতিয়াবা কেতিয়াবা
মানে চুনাম মানে তু- তুমি কি কৰিব লাগে মানে নগলে মানে গাৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে বেয়া মানে আমি যাবই লাগে মানে তুমি কিছুমান কাম মানুহ মানে মানুহে কাম কৰে নহয় অ তোমাৰ হাৰ্ডলি কাম কৰে সিহঁতো- লাগে, যি যিবোৰ মানুহে ঘৰত বহি থাকে মানে সিহঁতে গ'লে ভাল।
অ অ, ঠিকেই কলা তুমি মানে, এতিয়া যাবতো লাগেই, নোযোৱা নহয় আৰু কিছুমানৰ সময় থাকে কিছুমানৰ নাথ থাকে আৰু, কিছুমানে হেলডি থাকে ন? মানে আৰু কিছুমানেতো আৰু মই হেল্ডি থাকিম বুলিও মানে গ'জ যায় ন? ইভিনিং ৱক কৰে আৰু তাৰ পাছত উ মৰ্ণিং ৱাকো কৰে, আৰু হয় হয়।
অ', তুমি- তুমি মৰ্নিং যোৱা নে?
মৰ্ণিঙত মই উঠা লেট হৈছোঁ, মই নাযাওঁ। গধূলায়ে যাওঁ।
মা মানে তুমি মৰ্ণিং নোযোৱা, মানে ইভিনিং খালী যোৱা। তুমি কোনটো বেছিকৈ ৰেফাৰ কৰা, কোনটো যোৱা বেছি ভাল হয়? দিব মানে
বেছিভাগতো মৰ্ণিঙৰে যোৱা ভাল হয়, কিয় কি, মৰ্ণিঙত মানে ফ্ৰেচ হয় ন? চ' আমাৰ মানে যেতিয়া আমি উঠি পেলাই উঠি পেলাই ফ্ৰেছ ফ্ৰেছ হৈ পেলাই যাওঁ ন? আমাৰ ৰাতিপুৱাৰ অ' যে আমি খোজ কাঢ়ো, এইটো আমাৰ শৰীহৰ কাৰণে বহুত ভাল।
অ মানে এটাতে ৰাতিপুৱা যোৱা ভাল।
হয়- হয়, ৰাতিপ পুৱা যোৱা ভাল আৰু খালি, খালি ভ-ভৰি দি। এই দুবৰি বন যে থাক তাতে, হয়-হয়, তাতে খোজকাঢ়িলে, আমাৰ যে শৰী হ‌ ৰক্ত থাকে। এইটো ব্লাড চাৰ্কলটো, এইটো বহুত ধুনীয়া হয়, যে আমাৰ যাতে আমাৰ হয় হয় আমাৰ ব্লা ব্লাড চাৰ্কল য আমাৰ হেৰিত, লিমিটত থাকে। কম বেছি নহয় আৰু। এ বহুত ধুনীয়া, স্বাস্থ্যৰ কাৰণে।
ধুনীয়া এইটো স্বাস্থ্যৰ কাৰণে।
হয়, হয় আৰু এক্সেচাইজ কৰাও বহুত ভাল। যাতে আমি কৰিব লাগে আৰু।
সেইটো হয়, বাৰু মই আগতে আ মই সৰু থাকোতে ৰাতিপুৱা এভৰি ডে গৈছিলো ৰানিং কৰিবলৈ মই অ', ৰাতিপুৱা চাৰিটাত উঠিছিলোঁ অ', মোৰ দাদাহঁতৰ লগত অ', মই ৰাণিং কৰিবলৈ গৈছিলোঁ। মই বহুত দূৰলৈ গৈছিলো। তিনি, চাৰি কিলোমিটাৰ মান ৰানিং কৰিছিলো আমি ডেইলি
হয়, হয়।
এটা ফুটবল খেল খেলিক বৰ ভাল পাইছিলো। ভাল লাগে কিছুমান আগতে বহুত ভাল লাগিছিলে, এতিয়াতো তেনেকুৱা নাই। এতিয়া কোনো তেনেকুৱা
প্ৰিয়।
মোৰ খেলত কাবাডী।
অ', হয় নেকি? চেইম ময়ো কাবাডি ডী বহুত ভাল পাওঁ।
তাকে তুমিও কাবাডী ভাল পোৱা?
হয়, হয়, মই কাবাডী বিৰাট ভাল পাওঁ মানে ইফেক্ট মোৰ মই মানে কলেজত খেলিছিলো যেতিয়া আমাৰ ইস্পৰ্টচ হৈছিল ন। তেতিয়া মই মানে অ', তেতিয়া খেলিছিলো আমাৰ চিনিয়ৰৰ লগত আছিলে। জুনিয়াৰ বছত চিনিয়ৰ ত তেতিয়া খেলিছিলো বাট আমাৰ জুনিয়ৰ বিলাকতো আমি কমজৰি আছিলো ন। চিনিয়ৰ বিলাক বহতাগৰাগৰা আছিল আৰু শকতো আছিলে। ত আমাক একেবাৰে যে উঠাই পেলাই মানে চাইডতে থৈ দিয় আৰু আমি সৰু আছিলো ন ঠিকলামিক লা ত তেতিয়া মানে এনেকে হৈছিলে আৰু তথাপিও আমি খেলিলো আৰু এটা মানে উ হাঁহিত ধেমালি, এটা মানে হেৰি মেমৰিজ থাকে ন ত খেলিলো আৰু হয়। টো হয় একোৱাচ-? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'